হেল্ল', অহ ', শুনিছানে?
অহ ', হেল্ল', বন্ধু খবৰ ভালনে?
ভাল - ভাল। শুনিছা নাই।
বাকী কোৱা কি কৰি আছা?
এ আছো এতিয়া বিচনাত পৰি আছো।
বিচনাত পৰি আছ নেকি?
অহ ', ফেনৰ তলত ভাত খালা?
অহ ', ভাত খালো বাৰু তুমি খালা?
মই খালো অলপ আগত। বাকী আৰু কোৱা? কি মানে হেৰি চিনেমা আহিছে নেকি? হেল্ল', হেল্ল', হেল্ল', হেল্ল', ল হেল্ল',